অঁহ
অ অ তাকেই আৰু বহুত মানুহ লগ পাম ভাল লাগিব আমাৰ একেলগে গৈ পেলাই
অ বন্ধু বান্ধৱীৰ লগত যোৱাটো এটা বেলেগে ফূুৰ্তি ন যিমানে মানে পৰিয়ালৰ মানুহৰ লগত যোৱাটো এটা বেলেগ কিন্তু বন্ধু বান্ধৱীৰ লগত যেতিয়া তুমি ঘূৰিবা হাঁহি ধেমালি কৰিবা সেইটো মানে বেলেগে এটা ফূুৰ্তি আমেজ নহয় জানো
অ হয় হয় হয় নিশ্চয় নিশ্চয় সেইটো বহুত ভাল লাগে গৈ পেলাই যাব লাগিব আমি গোটেইবোৰে একেলগে
অঁ ঠিকেই কৈছা
অ বাকী ভ্ৰমণ মোৰ চবতকে দূৰত যাবলৈ মন আছে চুইজাৰলেণ্ড
চুইজাৰলেণ্ডৰ বহুত ধুনীয়া হয় বাৰু সপোনৰ দুনীয়া নিচিনাই লাগে নহয় জানো মোবাইল টিভি সেইবোৰক সেইবোৰত দেখা যায় ন ফটো ভিডিঅ' চুইজাৰলেণ্ড জাগাতোৰ
অ নিশ্চয় নিশ্চয় একদম অকনমান খৰচ বেছি হ'ব পাৰে বাৰু কিন্তু জাগাত টো মানে যাই পেলাই যিটো মানসিক আপোনাৰ সুখ পাম হয়ই
সেইটোয়ে সেইটোয়ে সকলোৰে ভ্ৰমণ কৰবাত ন কৰ'বাত যোৱাৰ কিছুমান আশা থাকে বাৰু সকলোৰে শুনিছো বেলেগ বেলেগ জোগাত কিছুমানৰ ধৰা দাৰ্জিলিং যাব মন তোমাৰ চুইজাৰলেণ্ড যাব মন মোৰো সেনেকে কে কেদাৰনাথ যাব মন
অ অ অ ভাল লাগে গৈ পেলাই চব জাগা পুৰে বহত ধুনীয়া ধুনীয়া হয় আমাৰ ভাৰতো বহুত জাগা আছে ঘুৰিবলে বাহিৰতো আছে আমাৰ নৰ্থ ইষ্টত বহুত আছে
পিছে তুমি ভ্ৰমণত গ'লে তোমাৰ গা চা বেয়া হয় ন বাৰু
অ ভ্ৰমণত গ'লে তেনেকে মোৰ গা বেয়া নহয় অকনমান লাগে আৰু সেইখিনি চবৰে যোনটো নৰ্মেল হয় যোনটো থাকিব ৰব কাৰণে অকমান কষ্ট হয় সেইটোৱেই হয়
টোপনি আহে ন তোমাৰ গাড়ীত কেতিয়াবা দূৰলৈ যেতিয়া ভ্ৰমণ হয় তেতিয়া তুমি গাড়ীতো বহুত দূৰ যাব লাগে ন তেতিয়া টোপনি হয় নে বাৰু তোমাৰ
অ', টোপনি, টোপনি হয়, বাৰু গাড়ীত গ'লে, তেনেকে কিন্তু অকণমান যদি পাহাৰীয়া ৰাস্তা থাকে, একা বেঁকা তেতিয়া হ'লে দিগদাৰ হৈ যায় অকনমান শুবলে অকনমান কষ্ট হয়, তেতিয়া বাক কি, টোপনি আহে ভালকে।
অ', কিন্তু সেইটোৱে কষ্টৰ মাজতে শুই পিনে আকৌ বেছিহে মজা নহয় জানো? গাড়ীতে অকমান লৰালৰিকে জেগাত থেপা, থেপিকে বহিলেও মানে নিজৰ গেটাৰ মাজত যেতিয়া থাক কো, মনতো ভাল লাগে যেনেকে নহওঁক কিয়
অ', ভাল লাগে। তেনেকে গৈ পেলাই, ভাল লাগে।
শ্বিলঙত গৈছিলোঁ, একেলগে যেতিয়া ৰাতি থাকিলোঁ, কেনেকুৱা মজা কৰিছোঁ ন' ৰাতি?
অ', বাপৰে কিমান ভাল লাগিছে আমি ঘুৰিব গ'লো যে, বাহিৰত তাতে কিমান বিভিন্ন
উম।
বিভিন্ন মানুহ দেখা পালোঁ।
সেইটোৱে মানুহ দেখা পালোঁ, অ', বতৰটোও তাৰে বহুত ধুনীয়া ন বৰষুণ অকমান, অকমান দিয়ে তাৰ মাজত ঠাণ্ডায়ো লাগে।
অ', বহুত ভাল। বহুত ধুনীয়া আছিলে। অ', বহুত মিছ কৰো সেইবোৰ যাবলে।
অ', আমি যে আকৌ ৰাতি যে একেলগে খোজকঢ়িব গলো গোটেবোৰে।
অ', সেইটো বহুত ভাল আছিলে।
অ', অ', ৰাতিপুৱাও মৰ্নিং ৱাক কৰি ভালে লাগিল নহয় জানো? আমি যে ৰাতিপুৱা যে ছটা বজাতে
অ', ছটাত জোনটো আমি ছানৰাইজটো দেখিলো সেইটো বহুত ভাল আছিলে দেই।
অ', ঠিকে কৈছা। তাৰে অ', হেৰি মেগী টো যে আমি খাইছ ছিলো। মেগীটো সিহঁতে বেলেগ ধৰণৰ মানে, হেৰিত বনাই ন আমি যেনেকে বনাওঁ তেনেকুৱা নহয় সিহঁতৰ।
অ', তেওঁলোকৰটো, অ', পাহাৰীয়া মেগী সেইটো।
অ', অ', এই ভ্ৰমণত এনেও মানে যি কোনো বস্তুৱে হ'লে বেলেগ বেলেগ সোৱাদ লাগে নহয় ন?
অ', ভাল লাগে ভ্ৰমণত।
অ', আৰু থেপা থেপি সেই বনোৱা খানা বিলাকে বহিছিলে এটা জাগাত পিকনিকৰ নিচিনা খোৱা, তাৰপিছত তাৰে তাৰে খানাবোৰ, চবজিবোৰ, বেলেগ বেলেগ জাগাৰ বজাৰবোৰ কৰাতো এটা মজা, বেলেগ মজা।
অ', তাৰে গছ-গছনিবোৰ চাই আমাতকেটো কিমান বেলেগ হয়, উখওঁ।
অ', সেইটোয়ে ভাল লাগে, ভাল লাগে, ভাল লাগে, আমিও ৰুবলে লৈ আহি সুধিছিলোঁ বাৰু পাইন গছ তাৰে চিনাকি মানুহক সুধি পিনে, কিন্তু ইয়াৰে মাটিৰ লগত সিহঁতৰ মাটিটো বেলেগ ন। তো আমাৰ তাত বাৰু নহ'ল উম, উম। কিন্তু হ'লেও যদি হ'লেই হয়। তেতিয়া মনটো ভাল লাগিলে হয় বাৰু। কিন্তু
হয়, হয়। বহুত ভাল লাগিলে হয়।
ঠাইও চাফা ন বহুত চাফা। ধূলি-বালি কম সিহঁতৰ।
ঠায়ো বহুত চাফা হয়। হয় বহুত ভাল লাগে হেইটোত।
উম। ভ্ৰমণত তুমি গ'লে কিতাপ কিবা নিয়া নে? কিবা লিখিবলৈ কিবা দৰকাৰী গুৰুত্বপূৰ্ণ কথা লিখিবলৈ।
তেনেকে নিলেও। অকনমান জাৰ্নেলিং কৰা যায়। নিজৰ কি কি ঠা চালোঁ, খালোঁ যি আপোনাৰ ফিল কৰিলোঁ। সেইবোৰ কথাই অকমান ভাবা যায় লি দেখা যায় আৰু,
অ ঠিকে মইও কৰবাত গ'লে এখন সৰুকে কিতাপ এখন ৰাখোৱে গুৰুত্ গুৰুত্বপূৰ্ণ কথাবাদ। শিকিব লগা নতুন বস্তু বোৰ তাতে লিখিলো ভ্ৰমণত গ'লে মানে গৈতো মানুহক ক'ব লাগিব ন কি শিকি আহিলো কি শিক কা নাই ত সেইটো,
ভাল স্বভাৱ এইটো বহুত ভাল স্বভাৱ হয় আপুনি আগলেও সেইটো আগলেও সেইটো ৰাখিব আপুনি।
নিশ্চয় মই সৰুৰ পৰা সেইটো কৰি আহিছো বাৰু।
অ মই শুনি বহুত শান্তি পাইছো মনত, আপুনি যে এইটো কৰিছে, এইটো বহুত ভাল হয়। মানে এই বস্তুটো যোনটো,
অ এইটো ব্যৱহাৰটো ভাল ন। অ মই মানে যাকে পাওঁ সেইটো, হেল্ল' অ মানে মই যাকে পাওঁ এইটো কথা বুজাৱে আৰু যে এখন কিতাপ লৈ গ'লে সুবিধা হয়। মানুহৰ মানে নতুন কথা জানিলে ফটককে যদি লিখি লোৱা। তুমি মনত থকা যায় ন বস্তুখিনি, আৰু, পিছলৈ যদি কিবা? তুমি মানে পঢ়াৰ ক্ষেত্ৰতে যদি কিবা থেচিচ সেইবিলাক লিখা তাতে মানে সহায় দিয়ে আৰু সেইটো বস্তুৱে।
অ আপোনাৰ এইটো কথা শুনি পেলাই মই বহুত অনুপ্ৰেণিত হৈছো। ময়ো আৰম্ভ কৰিব লাগিব। এনেকে এখন জাৰ্নেল কৰিবৰ কাৰণে। চব ফালে চবতে লৈ যাব লাগিব।
অ তাৰে তুমি শ্বিলঙত যে আমি ভ্ৰমণ কৰিব গৈছিলো, এ আমি কত থাকিছিলো বাৰু? নামটো পাহৰি গলো মই।
অ ময়ো পাহৰিলো তেনে
ক্লাউড হেৰি আছিলে চাগে, ক্লাউডছ আছিলে চাগে।
অ ক্লাউছ আছিলে চাগে হয় হয় হয় ক্লাউচ আছিলে কিবা এটা তেনেকুৱা তাতে যে ৰাতি আইচ ক্ৰীম খাইছিলো মনত আছে নে
অ অ অ আইচক্ৰীমটো বহুত ভাল আছিলে আৰু খিৰিকীৰ বাহিৰেৰে যে গোটেই শ্বিলং খন যে দেখা পায়। সেই
অ বাঃ সেই দৃশ্যটো একদম মই কেতিয়াও পাহৰি ব নোৱাৰো।
সেইটোৱে মনত এতিয়াও আছে আৰু অ অ সেইটোয়ে। কিছুমান বস্তু যে একদম পাহৰিব নোৱাৰি দেই।
হয় হয় হয় ভ্ৰমণ আৰু আপুনি ক'ত ক'ত গৈছে? মই অসমৰ আপোনাৰ গৈছো আপাৰ আছামৰ এ ৰংঘৰ, কাৰেংঘৰ চব চাইছো সেইফালে।
অ মইও বাৰু ৰংঘৰ কাৰেংঘৰত গৈছিলো। আৰু দাৰ্জিলিং গৈছো। ছো।
অ অ আপুনি গৈছে বহুত ঠাইত। গৈছে আপুনি মোৰ কাশ্মীৰ যাবলৈ মান মন আছে, যিহেতু বহুত ধুনীয়া হয়।
অ কাশ্মীৰ জেগাতটো বহুত ধুনীয়া হয় এবাৰ নি নিশ্চয় যাম দিয়া গোটেইবোৰে লগ খাই কিন্তু এইবাৰ কিন্তু আকৌ তুমি কিতাপখন ল'ব নাপাহৰিবা তোমাৰ লগত।
হয় হয় নিশ্চয় নিশ্চয় সেইখন লবই লাগিব লিখিব লাগিব।
অ অ অ অ আৰু আৰু এটা ভাল যে ভ্ৰমণত যে আমি ফটোবিলাক যে তুলো তাৰে তলত কিছুমান বস্তু লিখা যায় ন ত আমি ভ্ৰমণত মানে যাই পেল সেই জাৰ্নেলিং কৰিবিলাই সেইখিনি যোনখিনি বস্তু লি লিখো আমি কিতাপত সেইটোৱে আকৌ আমি ধুনীয়াকে চচিয়েল মিডিয়াতো ফটো খিনি যেতিয়া দিওঁ ভ্ৰমণৰ তাতে লিখি দিলে আৰু বেছি ভাল লাগে নহয় জানো।
হয় হয় হয় নিশ্চয় নিশ্চয় সেই ত' চবেই দেখা পায় অকল আমি
নহয় চবেই জানিব পাৰে উম চবকে জনাব পাৰো আমি উম তাকে অ পিছে আৰু তুমি হেৰি ভ্ৰমণত গ'লে লগ বন্ধুবীৰ লগত যাই বেছি ভাল পোৱা নে ঘৰৰ মানুহৰ লগত ভাল পোৱা তুমি।
মইতো লগৰ লগত গৈ বেছি ভাল পাওঁ কিন্তু ঘৰৰ মানুহৰ লগতো ভাল লাগে। যিহেতু লগৰ লগত বেলেগ এটা ‌আমেজ আৰু ঘৰৰ মানুহ লগত
বেলেগ এটা আমেজ হয় হয় হয় হয় মোৰ এবাৰ কিন্তু মানে আমি গোটেইবোৰ মানে ভায়েক ভনী ভনীয়েক সকলোবিলাকৰ লগত মানে যাবলৈ বহুত মন আৰু এখন গাড়ীতে ধৰা এখন গাড়ীতে ধৰা মানে বা আমাৰ ডাঙৰ কেইজনে এখন গাড়ীত আৰু সৰু কেইজনে এখন গাড়ীত যোনে গাড়ী চলাব পাৰে সিহঁতক মানে ড্ৰাইভিং হিচাপে লৈ ড্ৰাইভাৰ হিচাপে লৈ গৈ আৰু ভাল লাগিব আৰু ন
হয় হয় হয় বহুত ভাল লাগিব সেইটো গোটেই বোৰে লগ পাই
অ ঠিকে বাকী তুমি ঠাণ্ডা জাগাত ভ্ৰমণ কৰি বেছি ভাল পোৱা নে গৰম?
মই ঠাণ্ডাৰ জোগাত ভ্ৰমণ কৰি বেছি ভাল পাওঁ, যিহেতু আমাৰ ইয়াতে গৰমেই হয়, অকমান বৰফ থকা জাগাত-
অ টাৱাং টাৱাঙৰ এটা সময়ত বৰফ দিয়ে ন- বৰফ পৰে স সেই সময়টো টাৱাং যাব মানে অৰুণাচল প্ৰদেশ।
অ যাব ভাল লাগিব তাত-
অ অ বৰফটোতটো বহুত বেছি বৰফ হৈ যায় কিছু- কিছুমান ওখ জাগাতটো মানুহে অক্সিজেন চিলিণ্ডাৰ সেইবোৰ লৈ যাব লাগে জানে নাই?
অ মই এবাৰ গৈছিলো, মই ছিকিম গৈছিলো ছিকিম গৈছিলো- ছিকিম ৰ আপোনাৰ চি-লেবেল যোনটো থাকে সেইটো সাগৰতকৈ এ- একৈছ হাজাৰ ফিট ওপৰত- হয় সেইটোত গৈছিলো, অকনমান অক্সিজেনৰ- প্র হৈছিলে। কিন্তু ইমান বেছি-
বাপৰে, বাপৰে ভয় লাগে যদিও কিন্তু- সেইবিলাকে মানুহৰ জীৱনৰ মানে এক্সপিৰিয়েঞ্চ নহয় জানো।
হয় সেইটো প্ৰায়-
বহুত কথা শিকিব পাৰো অ, আৰু জেগাবোৰৰ লগ- ত মানুহৰ বেলেগ বেলেগ ধৰণৰ কালচাৰ বিলাকৰ কথাও আমি জানিব পাৰো নহয়।
হয় হয়, আৰু স্মৃতি হয় এটা ভাল স্মৃতি এটা মনত ৰখা যায়।
ভাল নালাগিলে সেইবোৰ আক- মনত পৰিলে মানে মনটো ভাল লাগি যায় ন।
অ হয়, হয়, হয় ঠিক আছে তেন্তে আজি কথা পাতি- বহুত ভাল লাগিলে।
অ মোৰো বহুত ভাল লাগিলে দিয়া ৰাখিছো ৰাখিছো ধন্যবাদ অ অ অ।